অ চচিয়েল মিডিয়াৰ ওপৰত কথা পাতো নেকি?
অ', পাতো দিয়া।
হয়, অ', ত‌ আ, মোৰ প্ৰশ্ন এটা আছিল তোমালৈ আ, তুমি ছচিয়েল মিডিয়া ইউজ কৰা নে? আ সদায় এভৰিডে বুলি যিটো কয়?
বুছো, বুছো মই ছচিয়েল মিডিয়াটো সদায় ব্যৱহাৰ হয়, ক'ব গ'লে কাৰণ ছচিয়েল মিডিয়া এতিয়া জীৱনৰ এটা মানে অংশ হৈ গৈছে, এতিয়া মানে সেইটো মানে ব্যৱহাৰ নকৰাকে মোৰ মানে বন্ধুবোৰৰ লগতে হওঁক, ইয়াকে প্ৰশ্ন সোধাতে হওঁক মানে মোৰ এটো কামেই নহয়, এইটো কাৰণে মই ছচিয়েল মিডিয়াটো সদায় ব্যৱহাৰ হয়, আৰুতো এই কৰা যায় ব্যৱহাৰ তোমাৰ কোৱা, তুমি ছচিয়েল মিডিয়াটো সদায় আৰু ব্যৱহাৰ কৰা নে?
অ', হয়, ছচিয়েল মিডিয়া হয়, ব্যৱহাৰ কৰা হয়, অ', কিন্তু মোৰ সেনেকুৱাও ছচিয়েল মিডিয়া নহয়, অ', যিটো তোমাৰ ধৰি লোৱা ৰিলচ বগেৰা আহে, সেইবিলাক নাহে আ, মোৰ বিশেষকে তোমাৰ লাৰ্ণিঙৰ কাৰণে অলপ ছচিয়েল মিডিয়া ব্যৱ ব্যৱহাৰ হয়, ধৰি লোৱা কিছুমান নিউজবোৰ, বাতৰিবোৰ আহে, আকৌ কিছুমান তোমাৰ ধৰা ইউটিউবৰ পৰা শিকিব পৰা বস্তু আ, সেইবোৰ, সেইবোৰত মোৰ ছ'চিয়েল মিডিয়া ইউজ হয়, অ', বাকী এনে বেলেগ সিমান ইউজ নহয়, আৰু এটা আছে। তোমাৰ একস বুলি এটা আছে সেইটো হেণ্ডেলটো ইউজ কৰোঁ বাকী দেশৰ বা দেশৰ বাহিৰত কি চলি আছে কি চল নাই কি কি হৈ আছে কি কি হোৱা নাই সেইবোৰ তাতে গম পোৱা যায় অ', অতি কুম সোনকালে সেইকাৰণে মই সেইটো ছচিয়েল মিডিয়া ইউজ কৰো আৰু মই ভাবো যে, ছচিয়েল মিডিয়া নহক নহ মে নচলোৱাকৈ আজিৰ দিনত থকাটো বৰ অসাধ্য কাৰণ চচিয়েল মিডিয়াৰ দ্বাৰা আমি বহুখিনি তথ্য জানিবলৈ আ পাওঁ দেশত আ, কি ঘটি আছে সাম সাম্প্ৰতিক আ, ঘটনা তো মই ভাবোঁ ছচিয়েল মিডিয়া আ, ইউজ কৰিব লাগে, আ, এটা ভাল ৱেড ব্যৱহাৰ কৰিব লাগে আ, আৰু মোৰ ব্যৱহাৰ কৰা হয়, ডেইলি বাট অলপ কম হয়, হয়।
হয়, হয় ময়ো ছচিয়েল মিডিয়া বেছিভাগ এইবোৰ ছচিয়েল মিডিয়াৰ দ্বাৰাই মই সেইবোৰ নিউজেই হওঁক ই কিবা কিবা বস্তুৱে হ মই সেই তাৰে পৰাই গম পাওঁ, এতিয়া যেনেকে বাহিৰা আৰু কথাবোৰ গম পাওঁ যেনেকে এই ইতা যে, আছে বাহিৰাত কিমান যুদ্ধ সেইবোৰো গম পাওঁ বাকী আমাৰ ভিতৰুৱা খবৰবোৰো পাওঁ তে মাৰ চচিয়েল মিডিয়াৰ বহুত উপকাৰো আছে আৰু মই সটো ভাবো কি ইয়াৰ ইয়াৰ দ্বাৰা মানে বহুত আমি বস্তু জানিব পাৰো তাৰে ভিতৰত আজিকালি মানে বস্তু এনেকুৱা হৈ গৈছে এইটো বস্তু ব্যৱহাৰ নকৰাকে মানে দিনটো মানে আমি আকৌ বস্তু গমেই পোৱা নাযায় কি হৈ আছে কি হৈ থাকা নাই আমাৰ দেশখনত, সেইটো কাৰণে চচিয়েল মিডিয়া আজিকালি এটা বহুত এটা ভাল এটা অংশ হৈ আৰু তোৰ বেছিভাগ মানে ভালকে ব্যৱহাৰে কৰিলেতো বহুত মানে বহুত বস্তুৰ ক্ষেত্ৰত আমাক সহায় কৰে বাকী মই তোমাৰ এটা বস্তু সুধিব বি তে দিছো তুমি চচিয়েল মিডিয়া আজি কলাটো চচিয়েল মিডিয়াত তুমি এনে নিজৰ এনে কিবা পষ্টিং কৰা নে? নিজে কিবা দিয়া নে? এনে তুমি বা খালি নিজৰ বেলেগৰ বস্তুবোৰ মানে চোৱা
হয়, হয় তুমি ভাল ভাল প্ৰশ্ন সুধিছা আ, মোৰ তেনে এনে আ পোষ্ট ফটো পষ্ট কৰা নাযায় আহ, বা একো কনটেনটো তোমাৰমাৰ পষ্ট কৰা নাযায় মই আ, বেলেগৰ পৰা চাও বা বেলেগৰ কি কি দি আছে গেইলছ বা কি নিউজ আছে, কি তোমাৰ নতুন কে বস্তু আহিছে দেশত বা কি কি তোমাৰ ধৰি লোৱা কিছুমান এ, ধৰিলোৱা বিল হওঁক কিছুমান এচেম্বলি বিল হওঁক বিভিন্ন ধৰণৰ বস্তু থাকে সেইবোৰ মই চাও কিন্তু মই নিজে একো পোষ্ট ন' কৰো বাৰু আহ, মই ভাবো যে নিজে পষ্ট কৰা কৰিব পৰা মই এতিয়া হোৱা নাই ফটোটো বাৰু নিজ নিজস্ব ইচ্ছা থাকে সকলোৰে ফটো পোষ্ট কৰা আ, মই সিমান ভাল নাপাওঁ নিজৰ ব্যক্তিগত জীৱনটো দেখাই পিনে আহ সেই কাৰণে মই সিমান এটা তোমাৰ ফটো প'ষ্ট নকৰো বাকী ভৱিষ্যতলৈ ভাবা নাই হয়তো ভৱিষ্যতলৈ মনটো সলনি হ'ব পাৰে আৰু আ, পষ্ট আহ ফটো দিবও পাৰো চচিয়েল মিডিয়াত হয়।
হয়।
অ', তোমাৰ তোমালৈ এটা প্ৰশ্ন ক আছিল মোৰ।
অহ, সোধা
আ, যিহেতুকে আমি চচিয়েল মিডিয়াৰ ওপৰত কথা পাতি আছো আ, এটা ডাঙৰ সমস্যা হৈছে আ, তোমাৰ টাইম মেনেজমেন্ট। তুমি চচিয়েল মিডিয়াৰ ওপৰত কেনেকৈ টাইম মেনেজ কৰা তাৰ বিষয়ে ভাল হ
অচ। এ তুমিতো ভাল প্ৰশ্ন সুধিছ কাৰ চচিয়েল মিডিয়াতটো এটা দেখাও যায় কি এইটো মানে এটা বেয়া মানে এটা উপকাৰ আ মানুহে বেছিভাগ সময় চচিয়েল মিডিয়াতে খেলা যায় আজিকালি কিন্তু সেইটোৰো মই, মই ভাল এক ব্যৱহাৰ কৰো মানে মই বেছিভাগ এইটো এ কি কয় ৰাতিয়া ৰাতিপুৱা সময়তে মই খুলি চাওঁ মানে কিবা দে কিবা খবৰ জানিব ইয়া বাকী কিবা কলেজৰে কিবা বিষয় জানিব কি কলেজৰ আজি কিবা ফাংচনে আছে নে কিবা ক্লাছ হৈ হৈ আছে নে নাই বা পন্ এতিয়া যাব ভাবিছে সেইবোৰ মই ব্ৱহাৰ হয় বাকী ৰাতিও মই চাওঁ কিবা খবৰ কিবা কিবা মানে লাগতিয়া খবৰ কিবা ওলাইছে নেকি কালিৰ মানে এতিয়া মানে মই এনেকুৱা খবৰ চাও যোনটো মানে মোৰ লাইফৰ হয় জীৱনটোত মানে কিবা প্ৰভাৱ দিব পাৰে। যেনেকে তুমি ক'লা চকা বন্ধ যেনেকে ইয়াৰ কিবা বিল পাছ কৰা ইয়াৰ কিবা কলেজৰে কিবা কিবা বন্ধ হওক ইয়া কিবা অ' কিবা মানে উৎসৱৰ কাৰণ সেইবোৰ মানে চোৱা হয় বাকী মই বাহিৰাও সেইবোৰ পালে সেইবোৰো চাও এটা বাকী আৰু মই সেইটোৱে ব্যৱহাৰ কৰো ৰাতি আৰু মাজতে আৰু ব্যৱহাৰ হয় মাজে এবাৰ দুবাৰ চাওঁ কিন্তু মাজতে মানে মই বেছিভাগ মানে নিজৰ ফূৰ্তি হিচাপকে চাওঁ, এনেক যেনেকে ইউটিউব বুলি কোৱা ইউটিউব চাওঁ বাকী মই বেছিভাগ সেই টুইটাৰ ন'হলে ৰিল সেইবোৰে ইউচ কৰো মানে ব্যৱহাৰ কৰোঁ মানে জানিব বাকী তুমি কোৱা তুমি কেনেকে সময়টো মানে ভালকে মেনেজ কৰা মানে চচিয়েল মেডিয়া ব্যৱহাৰ কৰিলে?
অ' হয় অ' মই চচিয়েল মিডিয়া বুলি কলে মোৰ মেইন চচিয়েল মিডিয়া নাই বাৰু সিমান এটা ইউজ নহয় তথাপি যিখিনি আছে সেইখিনি দি মই বেছিকৈ তোমাৰ আহ যিখিনি বস্তু মই নাজানো সেইখিনি বস্তু জানিবলৈ মই চেষ্টা কৰো আহ সিমান এটা চচিয়েল মিডিয়াত টাইমটো নাযায় বাৰু মোৰ অ' তোমাৰ কবলৈ গলে এক ঘন্টা দুঘন্টা মান যায় সময় চচিয়েল মিডিয়াত গোটেই চৌবিশ ঘন্টাৰ ভিতৰত আহ বাকি সেই দুঘন্টা
মোৰ বেছি অ' অ' কিবা এটা গম পোৱাত সেইবোৰত মই টাইমটো অলপ স্পেন স্পেন কৰো বেছিকে কিছুমান থাকে ন যে লিখা থাকে কিছুমান অ' তোমাৰ পেৰেগ্ৰাফ কৰি সেইবোৰ জানিবলৈ ট্ৰাই কৰো কিছুমান কোৱেচন এনচাৰ চাই ভালদৰে। কিছুমান তোমাৰ নজনা কথা আহে কোনো কিছুমান দেশৰ কথা আহে, কিছুমান তোমাৰ মাউন্টেইনৰ কথা, হয় যিহেতু মই ট্ৰেভেল কৰি ভাল পাওঁ চো ট্ৰেভেলিংৰ কথাই আহে ব্লগচ‌ চাই ব্লগচ আহে সেনেকুৱা মই চচিয়েল মিডিয়াৰ টাইমটো স্পেন কৰো আ বাকি মোৰ আ ভিডিঅ' চোৱাৰ ইমান এটা ইণ্টাৰেষ্ট নাই আৰু তাতে মোৰ ইমান টাইমটো স্পেন নহয় বুলি মই ভাবো হয়।
অ বাকী মোৰ আৰু এটা প্ৰশ্ন আছে তুমি এনেই চচিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ বন্ধু বোৰৰ লগত কথা পাতা সেইবোৰ কি-অ ব্যৱহাৰ কৰা নে এনেকে?
আ হয়‌ ভাল প্ৰশ্ন সুধিছা মোৰ তেনেকে চচিয়েল মিডিয়াত আ বন্ধুৰ লগত কথা পতা নাযায় যায় যায় য য যদিও আহ নিজৰ প্ৰয়োজনীয় সময় প্ৰয়োজনীয় কামত আ আ কথা পাতো পতা যায় বা তেওঁলোকৰ কেতিয়াবা প্ৰয়োজন হলে মোৰ লগত কথা পাতে, বাকী এনেই মোৰ তেওঁলোকৰ লগত সিমান এটা কথা বতৰা নহয় বা ক'বালৈ যাব লগা থাকিলে বা কিবা এটা ইম্পৰ্টেণ্ট থাকিলে তেওঁলোকে পাতে, ময়ো সেনেকে পাতো, আহ বাকি এনে মোৰ ইমান এটা বন্ধু বান্ধৱীৰ লগত অ চচিয়েল মিডিয়াত কথা পতা নাযায়, হয়।
হয় মই-মই নিজে ক'ব গলে মোৰ পাতা যায় আৰু মোৰ বন্ধুবোৰ কাষতে থাকে, তে মানে কিবা বস্তু লাগা হয় মানে মোক সেনেকে চচিয়েল মিডিয়াৰ দ্বাৰাই জনা যায়, তে মইও তাতে সহায় কৰিব যাওঁ যদি বা-বা মোৰ কিবা যদি কাম থাকে মই টো মাতা যায় চচিয়েল মিডিয়াৰে তেতিয়া সেনেকে মানে আশে পাশে মানে সদায় মানে কথা বতৰা হৈয়ে থাকে আৰুটো যদি কওঁ সঁচাকে মোৰ ভালো লাগে কাৰণ এটা মানে কাষত মানে এটা এনেকে কোনোবা থাকিলে কথা পাতি থাকো সদায় মানে নিজৰ কিবা বস্তু থাকিলে সেইটো কাৰণে মই যদি সঁচা তমা ভালো লাগে, ত' মই এইটো কৈছো মই সদায় মানে বন্ধুবোৰৰ লগত কথা পতা হয়ে আৰু বন্ধুটোৰ লগত এ মানে কিবা বেছিভাগ এ কিবা কাৰ্যৰ কাৰণেও হৈ, কেতিয়াবা এনেই কিবা কথা, এনেই কিবা বস্ত টোৰ কিবা ওপৰত কাট কথা পাতাৰ কাৰণেও হয়, বাকী সেইটোয়ে মোৰ বন্ধুবোৰ এনেই কাষত থাকা বোৰো কাটো আৰু বাহিৰৰ দূৰত থাকা বোৰৰ লগতো হয়, কাৰণ সেহ তৰ লৈতো এনেই ইমানটো ল-ল-লগ পোৱা নাযায় ন। ত' সেইটোৰ লগতো পাতা চাতা হয়, মানে সিহঁতৰ লগত এনেকে পা, কাষৰ দৰে পাতা নহয় কিন্তু বেছিভাগতো মানে সপ্তাহত মানে কি বেছিভাগ এ-এবাৰ, দুবাৰ, তিনিবাৰ কেনেকে পাতোয়ে তাকি মানে সিহঁতৰ লগত মানে সেই বন্ধুত্বামিটো থাকি যায় আৰু মানে সিহঁতে মানে এই মানে মনত ট্ৰাখে কি এইটো বন্ধু আমাৰ ইতা মাতা মাতি হয়, সেইটোয়ে মোৰ চচিয়েল মিডিয়া এনেকে সদায় ব্যৱহাৰ হয় বন্ধু বোৰৰ কথা এটা, বাকী তোমাৰ কিবা সুধিব আছে যদি বেলেগ সুধ
হয়, হয়, হয়, মোৰ এটা বহুত অ', ইম্পৰ্টেণ্ট বুলি ক'লে হ, কব পাৰি অ', যেনেকে আমি এতিয়ালৈকে তোমাৰ ধৰি লোৱা ছ'চিয়েল মিডিয়াৰ উপকাৰিতা, উপকাৰিতাৰ বিষয়ে আহ কথা পাতি আছোঁ, ঠিক তেনেদৰে ছ'চিয়েল মিডিয়াৰ কিছুমান অপ থাকে আ দীচএডভানতেজ বুলি ক'ব পাৰি, অ তুমি তুমি ভাবানে যে ছ'চিয়েল মিডিয়াৰ দীচএডভা কাইন্তেদ আছে।
অ', অ', মই ভাবোন। তাৰে কিছুমান বেয়াও আছে ছ'চিয়েল মিডিয়াৰ, কাৰণ ছ'চিয়েল মিডিয়া আজিকালি কি হৈছে, মানে বহুত মানে এনেকুৱাও মানে বস্তুবোৰ আহে যোনবোৰ মানে পঢ়া য়া নিজৰ কাৰ্য্য কৰা মানে মনটো মানে মুকলি দেয়। যেনেকে এটা এ শি এটা ছাত্ৰীৰ জীৱনত য়া ছাত্ৰী য়া মানে ছাত্ৰ এটাৰ জীৱনত ছ'চিয়েল মিডিয়াটো বেছিভাগ মানে যিমান কম ব্যৱহাৰ কৰে সিমানে ভাল, আৰু যদি কিবা ভাল ব্যৱহাৰ কৰিব বিচাৰে, বেছিভাগ প্ৰশ্ন সোধিব, এক্সামৰ সময়ত প্ৰশ্ন সুধা সুধি কৰাটো বেছি ভাল জনাই, কিন্তু এনে যদি সময় নিজৰ খিনি নষ্ট কৰে সময়, এনে চচিয়েল মিডিয়াৰ দ্বাৰা সময় নষ্ট কৰা সেইটো মই এটা বেয়া এনে বস্তু বুলি ভাবো, আৰু মই বেয়া উপকাৰ চচিয়েল মিডিয়াৰ সেইটো কাৰণে। চচিয়েল মিডিয়াটো ব্যৱহাৰ কৰিলে বহুত ভালকে ব্যৱহাৰ কৰিব লাগে, এনেকে নহয় কি মই মানে কিবা কামৰ সময়টো এনেই। চাই থকাটো মই এইটো বহুত এইটো বেয়া প্ৰভাৱ বুলি ভাবো সেইটো মানে চচিয়েল মিডিয়াৰ ভাল কিছুমান আছেও। তাৰে কিছুমান বেয়াও মানে প্ৰভাৱ আছে সেইটো কাৰণে এটা ছাত্ৰ এ ছাত্ৰী য়া যে এটা কোনো ব্যক্তিয়ে হওক, মানে চচিয়েল মিডিয়াটো ব্যৱহাৰ কৰিলে মানে এটা মানে ভালদৰে ব্যৱহাৰ কৰিব লাগে। যদি মানে অলাগতীয়াকে যদি সকলো সময়তে চচিয়েল মিডিয়াৰ লগত এনেকে ব্যৱহাৰ কৰি থাকে সেইটো এটা বেয়া মানে দে মানে বেয়া এটা বস্তুলৈ লৈ যায়। তেতিয়া মানে নিজৰ কামৰ প্ৰতি মানে ইচ্ছা নোহোৱা হৈ যায় আৰু বহুত মানে এ ভাল নোপোৱা হৈ যায়। বাকী তুমি কোৱা। তুমি এটা কথা কি ভাবা?
অ' মই ভাবো চচিয়েল মিডিয়াৰ যেনেকে উপকাৰিতা আছে তেনেদৰে উম অপকাৰিতাও আছে। অ' অপকাৰিতাৰ দিশটো আজিকালি বেছিকৈ দেখা দেখিবলৈ পোৱা যায়, যেনেকে তোমাৰ ৰিলছ আহে আজিকালি, সকলো চচিয়েল মিডিয়াত ৰিলছবোৰ চাই ল'ৰা-ছোৱালীবিলাক এডিক্টেড হৈছে সৰু ল'ৰা-ছোৱালীবিলাকো এডিক্ট হৈছে। এডিক্ট হৈ গৈছে। লগতে উম্ আমাৰ ছাত্ৰ জীৱনত ৰিলছ। ৰিলছৰ কোনো মহত্ব নাই বুলি ভাবোঁ মই। চাই বহুতে অ' নিজৰ। মনোৰঞ্জনৰ কাৰণে অ' কিন্তু মই ভাবোঁ যে ৰিলছৰ। কোনো মহত্ব নাই ছাত্ৰৰ জীৱনত। আহ চো মই ভাবো যে যে ছ'চিয়েল মিডিয়াৰ এইটো এটা অপকাৰিতা। এডিক্টিভনেছ বুলি ক'ব পাৰি সেইটো। হয়।
হয়। বাকী মই এতিয়া তোমাক সুধিব আছিল, তোমাৰ কিবা সুধিব আছিল?
নাই অ'। হয়, হয়, হয়, হয়। ঠিক আছে। ধন্যবাদ কথা পাতাৰ কাৰণে।
ধন্যবাদ।